শুনিছা নে বন্ধু
অ মই শুনিছো তুমি শুনিছা নে
হয় হয় শুনিছো
কি কৰি আছা
মই এতিয়া অলপ শুই কেনে উঠিলো ৰবা তুমি
হয় নেকি ভাত পানী খালানে
হয় হয় খালো তুমি খালানে
অঁ ময়ো খালোঁ মই অলপ বাহিৰলৈ ওলাই আছিলোঁ অলপ অলপ কিন কিনিয়া বৰষুণ দিলে তাৰপিছত এতিয়া বৰষুণ চৰষুন নাই বতৰটো ঠাণ্ডা কৰিছে আৰু দুপৰীয়া বিৰাট গৰম আছিলে হয় নেকি এনে এতিয়া তাৰ পিছে দুপৰীয়া কি খালা আজি
হেৰি আজি তোমাৰ চিকেন খালো ৰবা তুমি
চিকেন খালা এ মই তোমাৰ আজি দুপৰীয়া মাছ ভাত খালো আৰু মাছৰ লগত ভাত খালো উম মাছৰ লগত ভাত খালো আৰু
ঘৰত খালা নে হোটেলত
অ বাহিৰতে খালো হোটেলতে খালো ঘৰত খোৱা নাই বাৰু
অ অ ঠিকে আছে ঠিকে আছে
তুমি
বাকী বাকী আজি ক'ত ক'ত গ'লা
বাকী আজি তোমাৰ মই অলপ ফুৰিবলৈ গ'লো হে বাহিৰত মানে অলপ বাহিৰত ফুৰিব গ'লো ফুৰিকে জাষ্ট এ মই তোৰ ঘৰ লৈ আহি পাইছো
অ আচ্ছা আচ্ছা
অ ভাবিছো কৰ'বাত ওলাই যাও বুলি তাৰপিছে কিন কিনিয়া বৰষুণ দি আছিলে এতিয়া বন্ধ হল বৰষুণটো
এতিয়া কমিছে ন
এতিয়া কমিছে
এতিয়া কতবা যাব পাৰিবা
ভাবিছো কৰ'বাত যাও নেকি বুলি
উ তাকে যাব লাগে যাব লাগে ফুৰিব লাগে
তুমি ফুৰানে
মই ফৰু মানে মই তোমাৰ অ গাঁৱত ফুৰিব আহিছোঁ ৰ'বা
গাঁৱত ফুৰিব গৈছে নেকি
অ হয়
গাঁৱত গলা যে ফুৰিব
হয় হয় গাঁৱত আহিছো ৰবা ফুৰিব
হয় নেকি
তেনেকুৱাই
অ কোনটো গাঁও তোমাৰ গাঁও ক'ত হে
হা
তোমাৰ গাঁৱতো ক'ত হে
মোৰ গাঁওতো আছে ইয়া কোচবিহাৰত
কোচ বিহাৰ হয় নেকি কিমান দিনৰ কাৰণে গৈছা তুমি
মই আহিছো ৰবা এই চাৰি পাঁচ দিন
অ চাৰি পাঁচ দিনৰ কাৰণে
এই কিমান আৰু চহৰত থাকিবা কিমান আৰু ইয়াত থাকিবা চিটিত থাকিবা অলপ গাঁও এৰিয়া ফুৰিব আহিছো
গাঁৱটো কেনেকা অলপ টাউনে আছে ন অলপ মানে
নাই নাই অলপ টাউনীয়া টাইপৰ হয় অলপ গাঁও টাইপৰ হয় মানে মাজত আছে আৰু খেতি পথাৰো আছে গাড়ী মটৰো আছে তেনেকে
হয় নেকি খেতি পথাৰো আছে গাড়ী মটৰ হয় হয় মানে মোৰ গাওঁতো এনে বেছিকে ভালে পাওঁ হা গাঁৱত মানে বহুত শান্তি আছে ক'ব গ'লে তোমাৰ চহৰত থাকি গাঁৱত বহুত শান্তি আৰু ঠাণ্ডাও আছে বতৰ তাৰে ঠাণ্ডা তাৰ পিছত তাৰে বায়ু তোমাৰ পানী বহুত চাফা আৰু তোমাৰ টাউনৰ হল গাড়ী গুৰাৰ উম চাউনৰ বহুত শব্দ বোৰ ওলাই থাকে তাৰ পিছে তোমাৰ ধূলি বালি উৰি থাকে আৰু প্ৰাকৃতিও তোমাৰ ইমান গৰম গাঁৱে ভাল পাওঁ মই ক'ব গ'লে তোমাৰ গাঁৱে বহুত ভাল পাওঁ
গাঁৱৰ পৰিৱেশটো ভাল ন ঠাণ্ডা হৈ থাকে তাৰপিছত
উম উম উম ঠাণ্ডা হৈ থাকে আৰু
এই গাঁৱৰ যে মানে পাম্পৰ যে পানীটো খাই পাইছা নে কলৰ পানীটো
হয় হয় কি ক'লা তুমি কলৰ পানী
কলৰ পানীতটো খাই পাইছানে গাঁৱৰ
অ কলৰ পানীৰ
হয়-হয়, মিঠা-মিঠা যে লাগে অলপ।
নাই-নাই, খোৱা নাই। তুমি খাইছা
অ একদম ঠাণ্ডা মানে, একদম ঠাণ্ডা পানী।
হয় নেকি? অঁ কেনেকা খাই সেইটো, কি কিহৰ বনাই? কলৰ পানী কলা যে মই বুজি পোৱা নাই?
আহ এইটো কিবা কয় এতিয়া মানে হেণ্ড পাম্প মানে যে হাত হাতে দি যে মানে কাৰণে ইউজ কৰি কেনে যে পানীটো ওলাই। মাটিত উম মাটিৰ তলটো উম মাটিৰ তলত খান্দি কেনে যে কলটো বহাই, এইটো কথা কৈ আছোঁ। পাম্পটো বহায় সেইটো।
অ মাটিৰ তলত খান্দি কে অ হয়-হয়-হয়-হয়। কলহটো অঁ অ তেনেকুৱা অঁ আগতে আমি তেনেকুৱা খাইছো মাটিৰ কলহত। তোমাৰ গতিকে তোমাৰ ফ্ৰিজ মানে ত তোমাৰ নেচাৰেল ফ্ৰিজ। এনেকুৱা পানী খালে তোমাৰ বেমাৰ-আজাৰো নহয়। এইবোৰ নেচাৰেল ফ্ৰিজ হয়-হয় নেচাৰেল ফ্ৰিজ কব পাৰি আৰু। তোমাৰ যিহেতু নৰ্মেল নৰ্মেলটো আমাৰ ফ্ৰিজৰ পানী খাওঁ ন, এ ফ্ৰিজৰ পানী খাল খালে মানে তোমাৰ বেমাৰ-আজাৰ হ'ব পাৰে, সেইকাৰণে তুমি তাৰে পানী খালে তোমাৰ বেমাৰ-আজাৰো নহয় হয় শৰীৰৰ কাৰণে ভালো, তুমি সেইটো ভাল লাগে বাৰু।
হয়-হয় ভাল লাগে। মানে এইটো বেলেগ মিঠা পানীটো খাই চাবা চোন? মিঠা পুৰা।
মিঠা তোমাৰ মিঠা কলহ থকা ন পানী আৰু ঠাণ্ডাও তেনেকুৱা গৰম ন বেছি ঠাণ্ডাও নাথাকে আৰু মানে মিডিয়াম ঠাণ্ডা, তুমি খালে মানে পিয়াহটো ভুজায় আৰু। বেছি ঠাণ্ডা পানী খালে মানে আমাৰ পিয়াহতো নমৰে জানানে?
বেছি পিয়াহ বেছি ঠাণ্ডা পানী খালে পিয়াহ নমৰে, উল্টা বেমাৰেই হয়।
হয়-হয় ঠিকে কলা আৰু বেছি ঠাণ্ডা পানী খালে পিয়াহও নমৰে আৰু বেমাৰো হোৱা মানে চৰ্দি, কাহ সেনেকা সেনে কোৱা হোৱাৰ মানে
দিয়াম পানীয়ে খাওঁ তোমাৰ
মিডিয়াম খোৱা? অ মইতো আগৰ মানে মোৰ অভ্যাস হৈ গৈছে ঠাণ্ডা পানী খোৱা কিন্তু মই ইমান ঠাণ্ডাও নাখাওঁ মিডিয়াম। আৰু বেছি ঠাণ্ডা খা বেছি ঠাণ্ডা খাবও নোৱাৰোঁ।
উম! ডিঙি বহি যায়।
অঁ ডিঙি বহি যায় আৰু গাঁৱৰ মানুহবোৰে মানে তেনেকুৱা বেছি ঠাণ্ডা নাখায়।
নাই-নাই তেওঁলোকক খাব দিবাচোন ঠাণ্ডা পানী, তেওঁলোকে কি কব এই আমাৰ চাগে এ এনেকুৱা লাগিছে দাতটো খুলি গ'ল চাগে। চিৰ-চিৰচিৰাই গৈছে পুৰা দাত।
উম-উম।
উম তেওঁলোকে এনেকে ক'ব।
গা-গাঁৱৰ মানুহে সিমান ঠাণ্ডাও খাব নোৱাৰে, হয় ঠিকে ক'লা আমি চহৰৰ মানুহে খাওঁ। ঠাণ্ডা বেছি।
গাঁৱৰ মানুহ ফ্ৰী তেওঁলোকৰো ঘৰত ফ্ৰীজ আছে নাই-নাই বুলি নহয়।
অ, আছে। সিহঁতে বেছি ঠাণ্ডা নাখায়, ৰিজি নাখায়, বেমাৰ আজাৰৰ পৰা বহুত বেমাৰ আজাৰো কম মই ন তোমাৰ চহৰৰ মানুহ ঠিকে গাঁৱৰ মানুহৰ মানুহবোৰৰ বেমাৰ-আজাৰ এনেকুৱা হব হোৱা গমেই নাপাবা তুমি, বহুত কম হয়।
বহুত কম, বহুত কম।
সিহঁতে যিও খাই মানে ভাল বস্তু খায় ন! তোমাৰ নিজৰ খেতিৰ চব্জিবোৰ খায়। তাৰপিছত তোমাৰ নিজৰ খেতিৰ তাৰ পিছত তোমাৰ আহ, চাউল বোৰ নিজৰে খেতিৰ থাক কে আৰু মানে যিকোনো বস্তু গাঁৱতে মানে চবে মিলি-জুলি খেতি কৰে, তাৰ পিছত সিহঁতৰ পৰাই বেলেগ বস্তু বস্তু কিনি আনে ভাল বস্তুটো। আমাৰতো চব মেডিচিন দিয়া বস্তুয়েই খোৱা খাব পাওঁ। আমি চহৰত যিহেতু
উম! তাকেতো আমাৰ আমাৰতো চব বস্তুতে ভেজাল।
হয়, ঠিকে ক'লা-আমাৰ চব বস্তু আজিকালি বোলে চাউল অলপ প্লাষ্টিকৰ ওলাইছে বোলে মই শুনিছিলো।
অ!
হয়নে, এইটো সঁচা কথা হয় নে?
সঁচা কথা মানে মইও গম নাপাওঁ, মইও শুনাহে কথা। চাউলৰ, প্লাষ্টিকটো মানুহ কেনেকে খাব?
অ, সেইটো বোলে হয় বোলে সচা হয় বোলে সেইটো খাই বোলে এনেকুৱা চাউল বনাইছে বোলে, তোমাৰ প্লাষ্টিকৰ বোলে। আৰু কণীও প্লাষ্টিকৰ বুলি ওলাইছিলে একবাৰ নিউজত। বৌ, কণী প্লাষ্টিকৰ কণী সঁচা হয়নে মি মিছা হয় গম নাপাওঁ, এনেকুৱাতো কেই কেইটামানতো মিছাও থাকে চাগে।
কৰিবও নোৱাৰে, মই মানে কিছুমান কথা কেতিয়াবা নিউজত চাও সেই নিউজটো এনে দিছে। কিন্তু লাষ্টত যায় এইটোয়ে সঁচা হয়।
সঁচা হৈ যায়, হ কিয় অলপ চলপ চাগে মিক্স আছে, তোমাৰ প্লাষ্টিকৰ চাউল। যিহেতু, কাৰণে কথাটো ওলাল ন!
তাকে, আৰু আজিকালি গাখীৰতো কিমান পানী মিক্স কৰে চাবা।
অ গাখীৰততো পানী মিক্স কৰে, কৰে কিন্তু গাখীৰে নাথাকে তোমাৰ গাখীৰে নাথাকে। এইটো তোমাৰ পাউদাৰ গাখীৰ, কিবা গাখীৰ দিয়ে।
হয়!
যোনটো ৰিয়েল গাখীৰ সেইটো গাখীৰ না নাথাকে। মোৰ মানে মই য'ত থাকোঁ, তাৰে কাষত এটা মানে গৰু গোহালি আছে সিহঁতৰ। তাৰে পৰা মই ডেইলী হাফ কেজি কৰি, ডেইেলী মই আনো। তাৰে পৰা মই খাওঁ, সিহতক মাহত পইচা দিওঁ কিন্তু সিহঁতে ভাল গাখীৰ দিয়ে, চাগে অলপ চলপ পানী মিচাই। কিন্তু তেনেকুৱা
হয় হয় তুমি গৰু গোহালি কেইটা মানে ভাল। মানে, অলপ পানী মিছা অলপ চলপ কিন্তু গাখীৰ পোৱা, পোৱা আৰু তুমি ৰাস্তাত যিবিলাক বিকে তেওলোকেতো, বহুত পানী মিক্স কৰে।
বা, সেইবোৰ বা গা
তেওলোকেতো মানে কাষ্টমাৰৰ ওচৰতে পানী মিক্স কৰে।
অ' মইতো একদিন মই লৈ গলো বাহিৰৰ পৰা। মই কিনি লৈ গলো গাখীৰটো এক কাপ চাহ বনালো গাখীৰৰ মাত্ৰ চাহ বনাইছো, তাকো ইমান পাতল লাগিছে পানী দিয়াই নাই।
তাকেতো কে কেতিয়াবা লগালগ গাখীৰ অনাৰ পিছতো গা-গাখীৰটো ফাটি যায় চাবা।
অ', ফাটি যায় সেইকাৰণে মই বাই অ', বাহিৰৰ গাখীৰৰ আৰু ইমান ভাল নাপাও তাৰপিছত মই গাখীৰ খাকে ভাল পাওঁ। আগৰ পৰা মোৰ অভ্যাস আছে মই সিহঁতৰ পৰা গাখীৰ অনো অ তোমাৰ একবাৰ উতলাইকে খাওঁ মানে গাখীৰটো জিভাত লাগে। আৰু তোমাৰ বেলেগ মানে গাখীৰ বোৰ খালে পানী পানী খোৱা যেন লাগে পানী যেনেকুৱা সিহতৰ গাখ গাখীৰত মানে পানী তোমাৰ চেনি তিনি মিক্স নকৰাকে খাওঁ। তাকৌ তোমাৰ সোৱাদটো বঢ়িয়া আহে।
তুমি গা-গাখীৰৰ খৰটো খোৱা নে?
অ', বিৰাট ভাল লাগে গাখীৰৰ শৰ তোমাৰ।
টো বোলে মানে জমা কৰি কৰি বনালে বোলে ঘি ঘি হৈ যায় ঘি ওলাই যায় নহয় মোৰ মায়ে মানে বনাই তেনেকুৱাই।
অ', বনাই হয় মানে আমাৰো আগত ঘৰত মায়ে বনায় এতিয়াও বনায় কেতিয়াবা গ'লে মানে মই তোমাৰ এ সৰু টেমাত দুইশ গ্ৰাম তে পোৱা এনেকুৱা তেনেকুৱা আনো আৰু যিয়ে মায়ে
টো তুমি এটা বাতিত জমা কৰি ৰাখিবা ঘিহ হৈ যায়।
হয় হয় মই মাছ মাংস ইমান ভ বেছিকৈ নাখাওঁ কেতিয়াবা মানে খাওঁ মানে ঘৰতো মই আগত থাকোতে মানে মাছ মাংস খোৱাই নাছিলো এতিয়া বাহিৰত আছো খালি মাছ মাংস খোৱা যায়। আগতে মানে ঘৰত তেনেকুৱা মাছ মাংস খোৱা নাছিলো সেইকাৰণে মই গলে মানে ঘৰত গ'লে মানে মায়ে তোমাৰ এই গা-ঘীৰ এ নহলে পনিৰ সেই বোৰ বনাইকে দি পঠায় খেদাই মোক মই
অ', ঠিক হয় হয় ঠিক আছে দিয়া ভাল লাগিল হা তোমাৰ লগত কথা পাতি।
দিয়া তোমাৰ লগতো কথা পাতি ভাল লাগিল দিয়া ধন্যবাদ।
অ', অ'।